হেল্লো'?
উম।
উম কি কৰি আছা?
অ', এই মই ভাত বনাবলৈ লৈছিলোঁ।
অ চাহ তাহ খালা নাই, চাহ টাহ খালা নাই?
চাহ মানে মই খালোঁ-খালোঁ।
উম-হুম।
উম-হুম।
হেৰি ভাত বনাই আছোঁ।
উম, ভাত কিহেৰে বনাবা এতিয়া?
ভাত আজি হেৰি আছে কেছা মাছ আছে।
মাছ আছে অ'।
উম-উম, তুমি কি কৰি আছা?
মই উঠাই নাই।
উঠা নাই?
নাই-নাই।
বাহ বেলেগ শুইছা, মইয়ো শুও বাৰু। আজি মোৰ হিংসা লাগিছে।
হিংসা লাগিছে ন?
তাকে।
উম।
আজি ইমান জল্দি উঠিবলৈ হৈছে, আজিকালি মাইনাতো জল্দি উঠি যায় যে।
উম। সেইকাৰণে জল্দি উঠিব লাগে।
উম, জল্দি উঠিব লাগে।
আকৌ তাৰ ধেয়া লাগিব নহলে, শি খাৰ পোৱাৰ পিছত কোনো সাৰ নাপালে। কনে কান্দে চাগে ন উঠি পেলাই?
লৈ পেলাই নাকান্দে বাৰু সি মানে মানুহলৈ চাই-চাই থাকে। উম, মানুহ বিচাৰে।
মানুহ বিচাৰে অ'।
বাপেকৰ লগত বেছিকে লাগে সি আজিকালি, উম-উম। সেইবিলাক বাদ দিয়া তোমাৰ এডমিশনৰ কাম হ'ল নে নাই?
মোৰ এডমিশনৰ কাম হ'ল। মানে আকৌ মোৰ কাম অলপ আছে। মই ঊনত্ৰিশ তাৰিখে আকৌ যাম।
কলে যাবা?
কলেজ।
অ', অ', কিহৰ কাম আছে বা?
এই মোৰ মেজৰৰ কাম আছে।
উম হুম-হুম।
উম। মানে পাৰো যদি মেজৰটো এতিয়া চেঞ্জ কৰি ল'ম।
কিহত-কিহত লৈছিলে ইডুকেশচন?
উম-উম।
কিন্ত জগ্রাফীতকে ইডুকেশ্বনটো ভাল হব।
ভেকেঞ্চি ওলাইছে বোলে জ'গ্ৰাফিৰ।
আচ্ছা-আচ্ছা যা তোমাৰ যদি সেইটোতে মন আছে তুমি সেইটোত লোৱাই ভাল বাৰু।
উম।
উম।
চাই লওঁ তাকে কি কৰিব পাৰোঁ।
উম হম-হম, চাই লোৱা। এনেই কিন্তু এডুকেশ্যনটো মানে ভাল দেই।
উম-উম।
জিঅোগ্ৰাফিৰ লাইনটোত কেই।
অ', অ'।
মানে ধৰা এডুকেচন টোত তুমি যদি মানে বি এ-বি এ পাছো কৰি লোৱা তাৰপিছত এম এ তটো যদিও পঢ়ি দিয়া মানে বহুত খিনি মানে টিচিং লাইন যোৱাৰ হেৰিতটো বেছি থাকে।
অ', অ'।
আৰু জগ্ৰাফি যদি তুমি মানে এপি এছ চি চি পিএছ চি এইবিলাক লাইনত ভাবিছা জোগ্ৰাফি টো ভাল দেই।
উম-উম।
উম, কাৰণ পিছত জগ্ৰাফিটোৱে মানে বহুত কামত আহে। জগ্ৰাফী হওঁক, পলিটিকেল হওঁক, আছামিছ হওঁক আছামিছটোৱেও কামত আহে দেই, উম-উম।
জিঅ'গ্ৰাফি টো ভাল লাগে।
আচ্ছা-আচ্ছা।
জঅ'গ্ৰাফি ল'ম বুলি জানোঁ কি হয় আৰু ঠিক নাই বাৰু।
উম-হুম, পাই যাবা বাৰু।
উম।
ছেকেণ্ড ফেজৰ এডমিশ্যন এতিয়াই হ'ল নেকি?
নহয়-নহয়, ঊনত্ৰিশ তাৰিখে মানে আকৌ স্পট এটা আছে।
অ', অ', সেইটোকে চছেকেণ্ড উম স্পট বুলি কয়তো।
অ', অ', চছেকেণ্ড স্পট অ', উম-উম।
অ', অ', সেইটোত মানে যোনে-যোনে ললে সেয়া চেঞ্জ কৰিব দিয়ে যদি কৰে।
উম-উম।
যদি মানে কি হয়, এই সেইটো ছেকেণ্ড স্পট এডমিশ্যন হবও পাৰে নহ'ব পাৰে দেই, যদি মানে চিট খালী থাকে তেতিয়াহে কৰে।
উম-উম।
উম।
কলেজৰ পৰা মানে খবৰ দিছিলে যে, ঊনত্ৰিশ তাৰিখে আছে। যদি চেঞ্জ কৰিব বিচৰা কৰিব পাৰিবা বুলি দিছে মানে।
অ', কলেজৰ ফালৰ পৰা দিছে নেকি?
উম মানে কলেজৰ ফালৰ পৰা নহয় আৰু, উম এ বি এ পি ফালৰ পৰা মানে ইউনিয়নৰ ফালৰ পৰা কৈছিলে আৰু।
উম-হম, ভালে কথা। ভালেই তোমালোকৰ লাখুৰ এয়া অলপ হেৰিত থাকি ভালেই হয় ন?
তাতে আছোঁ মই লাকৰ লগতে।
তাকে পালে বাৰু ভালে হয়।
উম-উম।
অ'।
পালে ভাল নাপালেও মই তেতিয়া আকৌ থাৰ্ড চেমত যদি পাৰোঁ চেঞ্জ কৰিম, নহ'লে নকৰাকেই থাকিম।
উম-হুম। মানে পালে কৰি ল'বা। কিন্তু মানে নক্‌ কৰিলেও ইমান একো প্ৰব্লেম নাই এডুকেশ্যনটো বেয়া নহয়।
উম।
বুজিছা? মই মানে মই ভালকে প্ৰচেছটো নাজানোঁ। কিন্তু মানে, মই শুনা মতে কিন্তু এডুকেশচন লৈ মেলি মানে তুমি এনে হেৰি কি ডাইৰেক্ট মানে কি কয় ডাইৰেক্ট কিবা হেৰি কৰিব পৰা হবলা, বি এ ডি এল এড নে কি ডাইৰেক্ট পঢ়িব পৰা নে কি জানো?
উম-উম।
এই সেইটো নহয় হ'বলা নেট দিব পাৰি হ'বলা মানে বি এ পাছ কৰিয়ে নে এম এ পাছ কৰি এম এ পাছ কৰিতো ইনেও নেট দিব পাৰি।
উম।
কিন্তু এডুকেশ্যনটো ল'লে বি এ লেভেলতে কিবা এটা ফাইদা হ'য়।
উম-উম। ৰিচেণ্ট ইণ্ডিকেটেড বি এৰ কাৰণেও দিছোঁ, ঘৰতে।
উম-হুম, ইণ্ডিকেটত বি এ কাৰণে চিট পালা নে?
চিট মানে মোৰ এতিয়া গম পামেহে ন', মানে চিট্‌টো মানে হেৰিটো আহিলে। এতিয়ালৈকে গমপোৱা নাই যে চিট পালোঁ নাই।
আচ্ছা-আচ্ছা।
উম।
দৰঙত বাৰু অলপ দিগ্‌দাৰ হ'ব দেই।
উম।
হা?
তাকে।
কিন্তু যদি কোনোবা চিনাকি আছে ন', পাতি দিবলে কোৱা বুজিছা?
মানে নহ'লে অকমান প্ৰব্লেম পাবা।
তাকে।
উম।
পাতি দিবলে।
পাই গ'লে বাৰু ভালেই, উম।
অ'।
ইউনিয়নৰ মানুহৰ বহুত হাত থাকে জানা নাই।
উম।
তেওঁলোকে পাতিদিলে পাই যাবা।
দুই এটাটো স্পটৰ হ'য়, সেইটোত পালে হ'ব বাৰু।
উম। আজিকালি বাৰু বেছিকে হেৰিবিলাক কৰি নিদিয়ে দেই।
উম।
আজিকালি মানে ইলিগেলটো অলপ কমাইছে। তথাপিটো মানে ধৰা, কমিলেওটো কিছুমান মানুহ হেৰি নহয়।
উম।
যোনবিলাকে কৰে সেইবিলাকে কৰিয়ে থাকিব, যেনেকে হ'লেও।
কৰি থাকিব
উম। আৰু মাহঁতৰ খবৰ ভাল।
ভালে- ভালে।
উম, হম।
কালি নাই, দেতা আছে, দেতাই কিবা বস্তুবোৰ ঠিক কৰি আছে। কাম, উম, উম।
লাকী বা কেতিয়ালে যাব।
উম, কাইলে।
অ', অ', তুমিও যাবা নেকি লাকী বা লগত। অ', সেইদিনাখন কৈছিলে বাৰু।
উম, উম।
উম, হম।
তাকে, কালি গালখনত অকমান দুখ পালো বিষাই আছে এতিয়াও।
অ', অ', অ', কেনেকে দুখ পালা।
এই গুণগুনে পিয়াজ এটা দলি মাৰি দিছিলে, আকৌ লা আহিলেহি লাগিলেহি মোৰ গালত।
উম, হম, কচু গুটিটো আৰু কাম নাই।
বহুত টান থাকে যে, গালতে লাগিলে এতিয়া বিষ।
শুনাচোন, হেৰি শুকান জলকীয়া আছে নেকি, আছে, ক'ত আছে।
অ', হেল্ল'।
অ', শুনি আছোঁ।
অ', এই নহয় মই মানে ভাবিছিলো আজি শুকান জলকীয়া অলপ দিম বুলি।
অ', অ', পালা নাই।
পাল, পালা নাই মানে বিচাৰিবহে লাগিব আৰু।
উম, উম।
উম, হম।
আৰু চুকুৱে জলা খাই জানো।
চুকুৱে জ্বলা নাখাই, কিন্তু শুকান জলকীয়াটো দিব লাগিব। শুকান জলকীয়াটো দিলে মানে অলপ, খাবলেও ভাল লাগে দিয়াচোন। চব টাইমতে কিমান চবৰে কথা ভাবিবা।
জ্বলাটো ইমান নাহে বাৰু।
শুকান জলকীয়াৰ জ্বলাটো ইমান নাই যদিও আছে বাৰু দেই।
উম, উম।
উম। তাকেহে।
মাছ মাছতে দিবা নে কি।
অ', অ', অ'।
উম, উম।
তাকেহে। শুকান জলকীয়াখিনিও বৰ হেৰি হৈছে কি আছিলে, অলপ মানে বেয়া হৈ গৈছে।
অ'।
বেয়া হৈ যোৱা নাই শুকান জলকীয়াটো, বেয়া নহয় ন।
নহয়।
কিন্তু মানে হেৰি হৈছে, অলপ মানে বেয়া হোৱা নিচিনা হৈ গৈছে।
ৰ'দত দি দিবাচোন।
তাকে, আকৌ ৰ'বা ৰ'দত দি দিব লাগিব।
তেতিয়া ভাল হৈ যাব।
উম, হম, হম। তাকেহে, আজি আমাৰ চোকুক মানে জলকীয়া দিয়া চবজি খুৱাব লাগিব।
সি জলকীয়া খাই খুব ভাল পায়।
উম,
উম।
জলকীয়া খাই খুব ভাল পায় নে।
উম, খুব ভাল পাই জলকীয়া খাই।
উম। মোৰ হৈ গ'ল।
তাৰ মুখখন আজিকালি বহুত চলিছে।
সেইকাৰণে এই জলকীয়াকেইটা খুৱাই মেলি বুলো বন্ধ কৰি থওঁ।
উম, ঠিক আছে দিয়া।
ঠিক আছে।
অকমান পিছত কৰিবা ন।